কিবা কি আছে
হা
তুমি কেনে আছা
মই ভালে আছো তুমি
কিবা কৰি আছা
এ নাই একো কৰা নাছিলো ৰবা তুমি
অ এতিয়াতো ব্যস্ত নাই ন
নাই নাই ব্যস্ত নাই
অ আজি মানে এটা বিষয় লয় এটা ভাল বিষয় লৈ কথা পাতিব খুজিছিলো তোমাৰ লগত
হয় নেকি? কি বিষয়ে বা কথা পাতিম বুলি ভাবিলা
অ বিষয়টো বন্ধুত্বৰ বিষয় তাই কথা পাতিব ওলাই লৈছিলো
অ এ খুব ভাল বিষয় এটালৈ কথা পাতিম বুলি ভাবিলাচোন তুমি। অ বন্ধুত্ব মানুহৰ জীৱনৰ এক অমূল্যয় সম্পদ এজন ভাল বন্ধু জীৱনৰ সুখ দুখৰ সাঠী হয়। তুমিতো জানাই ন এইতটো
উম হম ঠিকেই কৈছা আহ এনেও পৰিয়ালৰ পিছতে বন্ধু সকলে আমাৰ আটাইতকৈ প্ৰিয় আম আমাৰ আটাইতকৈ ওচৰৰ আমাৰ মনৰ ওচৰ আমি আমি তেওঁলোকক সকলো নিজৰ মনৰ কথা খুলি ক'ব বাৰো যোনবোৰ আমাৰ পৰিয়ালকো কিছুমান কথা কব নোৱাৰো
হয়। এই তুমি একদম ঠিক কথা এটা কৈছা এজন সঠিকাৰ বন্ধু সদায় বিপদৰ সময়ত সহায় কৰে আৰু সঠিক পথ দেখুৱাই তুমি আহ ধৰা মই যদি কেতিয়াবা কিবা এটা ভুল কৰোঁ মোৰ এ তুমি যেনে মোৰ বান্ধৱী ত মই আহ যদি কেতিয়াবা মই কিবা ভুল কৰোঁ তেতিয়া তুমি মোক দেখুৱাই দিবা এইটোয়েইটো কথা এনেকুৱা নহয় যে মই ভুল কৰিলোঁ বুলি তুমি সদায় মোৰ লগতে থাকিবা মোক সমৰ্থন কৰিবা মই এইটোয়ে ভাবো যে এজন সঠিক বন্ধুৱে আমাক এজন প্ৰকৃত বন্ধুৱে আমাক সদায় আমাৰ ভ ভুলটো আঙুলিয়াই দিয়ে আৰু দেখুৱাই দিয়ে তুমি কি ভাবা এইটো বিষয়ে
আ উম মই কি ভাৱ উমহ হো ময়ো সেই ভাবো আহ
এজন এজন অ ভাল বন্ধুৱে ভাল ৰাস্তা দেখুৱাই দিব পাৰে
হয়।
স্কুল জীৱনত আৰু স্কুল জীৱনতো বহুত গুৰুত্বপূৰ্ণ এটা এটা স্থান আছে আমাৰ স্কুল জীৱন আমাৰ স্কুলীয়া জীৱন যে এই বন্ধুৰ বন্ধু ইমান ভাল হয়
এভাৰী বলো
বন্ধুৱে পৰা বন্ধুৰ বন্ধুৰ লগত মাৰ বন্ধুৰ লগতে হয় চব
হয় তুমি ঠিকে কৈছা বন্ধু বান্ধৱীৰ লগত আমি একেলগে খেলা ধেমালি কৰা আৰু কেতিয়াবা কে কেতিয়াবা আমি ধৰা ফুৰিবলৈও গ'লে একেলগে আৰু বেছিভাগ আমাৰ স্কুলৰ পৰা দশম, নৱম শ্ৰেণীটো আমি এনেকৈ ভ্ৰমণলৈ নিয়ে। আমাৰ স্কুলতো যেনেকৈ নিছিলেই
উম হোম হয় মোৰ মন মনত আছে আ এবাৰ মই অসুস্থ হোৱাৰ সময়ত আ মোৰ স্কুলৰ বন্ধুসকলে মোক যথেষ্ট যথেষ্ট সহায় কৰিছিল
অ ঠিকে কৈছা তুমি হয় হয় মোৰো মনত আছে। আমি গোটেই পেলাই একেলগে মিলি পেলাই গৈছিলো।
উম উম কিন্তু আজিকালি সময়ত বহুত স্বাৰ্থৰ বাবেহে বন্ধুত্ব কৰে
হয় তুমি এইটো এক একেবাৰে ঠিক কৈছা যেনেকৈ তুমি কৈ ক'লা যে স্কুলৰ বন্ধু বিলাক আমাৰ একদম ভাল আছিল মানে কাৰণ তেতিয়া আমি স্বাৰ্থৰ বিষয়ে নাজানিছিলোঁ আমি এনেকুৱা নাছিলোঁ যে আমি স্বাৰ্থৰ বাবে কোনোবা এজন মানুহৰ লগত বন্ধুত ত কৰি তুলিম আহ আমি নিশয় সকলোকে এজন মানে যোনজন আমাৰ প্ৰিয় বন্ধু আছিল আমি তেওঁলোকত খেলা ধূলা কৰোঁ পঢ়ো আহ এনেকে কথা বতৰা পাতো কিন্তু এতিয়া আমি যেতিয়া ডাঙ যেতিয়া সকলোৱে ডাঙৰ হৈ আহি আমাৰ সে লগে লগে স্বাৰ্থৰ সকলো মানুহে বেলেগৰ কথা ইমান হে কৰা তেয়া আমিও সেই এনে একেই দিয়াচোন যে স্বাৰ্থৰ বাবে আমি এ এনেকৰে কথা পাতো
হয় মই ভাবো বন্ধুত্বৰ মোৰ ভেটিটো হৈছে বিশ্বাস এজনী আন জনৰ ওপৰত বিশ্বাস ৰাখিলেহে এটা আহ বন্ধুত্বটো ভালকৈ গঢ়িব পাৰি অ তুমি এনে কি ভাবা বন্ধু লাগিব।
আহ যেনেকৈ ধৰা সততা যোগ্ আহ সততা বিশ্বাস যোগ্যতা সহানুভূতি ধৈৰ্য্য সহায় কৰাৰ মানসিকতা এনেকুৱা ধ ধৰণৰ বিভিন্ন মনোভাৱ থাকিব লাগিব আহ যেনেকৈ ধৰা স থাকিব লাগে আমি আমাৰ বন্ধু এজনক মিছা কবই নালাগে যে তেওঁৰ বাবে আমি যদি আমি আমাৰ বন্ধু এজনৰ বেয়া বিচাৰিছিলোো তো আমি তেওঁক সেইটো কাৰণে মিছা কব নালাগে আৰু বিশ্বাস কৰিব লাগিব আমি আমাৰ বন্ধুজনক আৰু ইফালে সহানুভূতি আমি সহায় কৰাৰ মনোভাৱ থাকিব লাগিব ধৰ্যয় থাকিব লাগিব তুমি কি ভাবা এনে
সেয়ে তুমি যি যি কলা ময়ো তাকেই ভাবো। কে কেতিয়াবা বন্ধু বান্ধৱীৰ মাজত ভুল বুজাবুজি হব পাৰে সেইটো সৰু কথা হৈয়ে যায় কিন্তু সেইবোৰ আৰু ধৰি নাথাকি আমি আগবাঢ়িব লাগে এজনে এজনক বুজিব লাগে তেতিয়াহে আহ থাকিব ন বন্ধুত্বটো বুজিছা ন তুমি
অ একদম তুমি ঠিক কথা এটা কৈছা কাৰণ আমি উ কেতিয়াবা আমাৰ দুজনৰ মাজত বুজ বুজিয় হব পাৰে বা কাজিয়াও হ'ব পাৰে কাৰণ বন্ধু বন্ধু বান্ধৱীৰ মাজত এইটো সৰু কথাই একদম ত কাজিয়া হ'ল বা ভুল বুজাবুজি হল বোলে এনেকুৱা কা নহয় যে আমি আমাৰ বন্ধু বান্ধৱীজনক আমি আমাৰ তিমচি ৰজ ন চিৰ জীৱনক কাৰণে এনেকুৱা নহয় যে আমি বন্ধুত্বত ত শেষ কৰি দিম
অ সেই তেনেহলে সেইটো বন্ধুত্বয়ে নহব
উম ঠিক
ইমান ধৰি ৰাখিব নালাগে
এনেও আজিকালি সামাজিক মাধমৰ মাজত আনেও আজিকালি সামাজিক মাধ্য়মৰ যুগত বন্ধু বনোৱা অতি সহজ হৈছে কিন্তু সেইবোৰ বন্ধু যে একদম নিজৰ প্ৰিয় মানে এনেকুৱা নহয় অনলাইনত আজিকালি কিমান ভাল বে বন্ধু চব লগ পোৱা যায়
অ সেইটো তুমি ঠিকে কৈইছা কাৰণ আজি এই অ অনলাইন যোগেদি আমি সামাজিক মাধ্যম বিভিন্ন সামাজিক মাধ্যম ওলাইছে ধৰা এনেকুৱা ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ বিভিন্ন ধৰণৰ ওলাইছে কিন্তু সেইবিলাকত আমি এ বিভিন্ন বন্ধু বান্ধৱীও বনাই এনেকুৱা নহয় যে তেওঁলোকক আমি বিশ্বাস কৰিব লাগে আৰু আমাৰ সকলো কথা খুলি ক'ব লাগে কাৰণ আমিতো এতিয়া আমি ধৰা তোমাক মই এতিয়া এনেও লগ পাওঁ বা বা সন্মুখা সন্মুখী কথা ভালকে পাইছো কিন্তু তেওঁলোককতো আমি কোৱা নাই ন ত তেওঁলোকে আমাৰ কেনেকুৱা বিচাৰে আমি নাজানো আৰু সেইকাৰণে মোৰ মতে বিশ্বাস কৰিব নালাগে আৰু
উম উম এনেও এজন সঁচা বন্ধুৱে আমাৰ আ বিশ্বাস বৃদ্ধি কৰাত সহায় কৰে।
হয় হয় তুমি ঠিকে কৈছা
উম আৰু ইতিহাস আৰু সাহিত্যতো বন্ধুত্বৰ বহু উদাহৰণ আছে।
হয় বহুত মহান ব্যক্তিৰ সফলতাৰ আৰু অহঁ হয় হয় মউ পঢ়িছো আৰু আ ব বহু মহান ব্যক্তিৰ সফলতাৰ আঁৰত তেওঁলোকৰ তেওঁলোকৰ বিশান্ত বন্ধুসকলৰ অৱদান আছে।
হয়।
তুমি তোমাৰ বন্ধু সকলৰ কেনেকৈ সম্পর্ক ভাল ৰাখা। হয়চোন তুমি কোৱা আগতে।
অ মইতো নিয়মিত ভাৱে যোগাযোগ ৰাখোয়েই তেওঁলোকৰ লগত যেনেকৈ মই আজি তোমাৰ লগতো কথা পাতি আছো মই আন আন মোৰ বন্ধু বান্ধৱীৰ লগতো এনেদৰে কথা পাতিয়ে থাকো কিন্তু টো এনেকুৱা মই এটা কথা ভাবো যে মই আৰু মই এটা কথা ভাবো যে আমি আমাৰ বন্ধু বান্ধৱী কিছুমান বন্ধু বান্ধৱী ইমান এনেকুৱা থাকে যে আমি তেওঁলোকৰ লগত সদায় কথা পাতিব নোৱাৰো আৰু অ ধৰা এমাহ দুমাহ কেতিয়াবা সপ্তাহত বা মাহত পাতো ত' আমাৰ এনেকুৱা কথা পতা নাই নাভাবো আৰু এনেকুৱা লাগিব লাগে যে আমিতো কালিয়ে লগ পাইছিলো কালিয়ে ধেমালি কৰিছিলো। এইটো বিষয়ে তুমি কি ভাবা
মইও সেয়ে ভাবো বন্ধু এজনে আমাৰ ভুলবোৰো দেখুৱাই দিব লাগে আৰু এ এটা এটা সম্পৰ্ক ৰক্ষা কৰিবৰ কাৰণে সদায় লগ কৰি থকা এইটো কোনো প্ৰয়োজন নাই সেইটো এটা হৃদয়ৰ কথা হয়। তুমি এমাহ, দুমাহ, তিনিমাহ পিছত লগ পালেও বন্ধুত্ব, বন্ধুত্ব হৈয়ে থাকিব।
অ তুমি মই সেই বিচাৰো যে ধৰা আজ যি আমি কথা পাতি আছো কিন্তু কি ঠিক আমি আৰু কালিৰ পৰা এমাহ দুমাহ কথা নাপাতিবও পাৰো কিন্ত সেইবুলি এনেকুৱা হ'ব নালাগে যে আমি আৰু কেতিয়াও কথা নাপাতিমে আমি যেতিয়াই সময় পাম কাৰণ এটি এতিয়া ব্যস্ততাৰ সময়। বৰ্তমান দেখিছে ব্যস্ত ত' কেতিয়াবা আমি সময় নাপা পাবও পাৰো কিন্তু যেত তেতিয়াই পাওঁ আমি তেতিয়াই কথা পাতিব লাগে।
তুমি লক্ষ্য কৰিছা নাই? এইটো সঁচা কথা যে প্ৰকৃত বন্ধু এজনেই আ যিজনে সত্য বন্ধু আ আ সেইজনে কেতিয়াও সত্য কথা কবলৈ ভয় নকৰে। আৰু তেওঁ আমাক উন্নতিৰ পথত আগুৱাই নিয়া টো সহায় কৰে।
হয়, হয়। তুমি এক একেবাৰে ঠিক কথা কৈছা পিছে আজি আমাৰ ক আলোচনা মই ইয়াতে সামৰণি মাৰিছো আৰু এদিন বিশেষ এটা বেলেগ বিশেষ বেলেগ এটা বিষয় লৈ আলোচনা কৰিম বুলি মই ভাবো।
নিশ্চয়।
উম, দিয়া তেতিয়াহলে আজি ৰাখিছো ইয়াতে।
অ, হ'ব।
ও দিয়া, দিয়া।